হেল্ল
নমস্কাৰ।
হেল্ল'?
হেল্ল'?
হয়-হয়।
আপুনি শুনা পাইছানে? হয়-হয়, শুনিছোঁ নমস্কাৰ
হেল্ল'!
হেল্ল'! আপুনি শুনক
অ শুনা পাইছে নে বাৰু?
হয় পাইছোঁ।
হয়-হয়। আপোনাৰ চাউণ্ডটো একদম লাহে-লাহে বহুত
লাহে-লাহে মানে এইফালে মানে অলপ পানী পৰি আছে
ৰব আছে। হেল্ল'!
মানে
হয়-হয়-হয় এইবাৰ-এইবাৰ আহিছে, এইবাৰ আহিছে, এইবাৰ আহিছে।
মানে পানী পৰি আছে ন, সেইকাৰণে নেটৱৰ্ক ইছু দি আছে অলপ।
হয়-হয়, হ'ব পাৰে, হ'ব পাৰে, বৰষূণৰ বতৰ না।
হয়-হয়।
হয়
ত আপোনাক মানে আজি কল কৰাৰ উদ্দেশ্য হ'ল যে আপোনাৰ পৰা আপোনাৰ যদি মানে কিবা ট্ৰেভেলিং কি আছে? এক্সপেৰিয়েঞ্চ আছে?
হয়-হয়-হয়।
যদি আপুনি মোক কিবা দিব পাৰে বা মই আপোনাক যদি কিবা হেল্প কৰিব পাৰোঁ ট্ৰেভেলিঙত উম ত' আপুনি ক'ব নেকি?
হয়। মই ট্ৰেভেলিং বুলি ক'লে মই গৈছোঁ আৰু কিছুমান মানে বহুত ঠাইতে গৈছোঁ। এতিয়ালৈকে ৰিচেণ্টলি মই আপোনাৰ দুই সপ্তাহমান আগত আপোনাৰ শ্বিলঙৰ পৰা আহিলোঁ।
অ! আচ্ছা-আচ্ছা।
অঁ শ্বিলঙত মানে এনেকে আগতে বহুত কেইবাৰ গৈছোঁ শ্বিলঙত। এইবাৰ শ্বিলঙত মানে আচলতে ফুৰা-ফুৰাৰ কাৰণে যোৱা নাছিলো। কিবা বিশেষ কামত গৈছিলো পুলিচ বজাৰলৈকে কিন্তু তথাপি তে মানে আহোঁতে বা যাওঁতে কি ধুনীয়াকে পাহাৰৰ মানে ভিউবিলাক দেখা পাইছো আৰু। ধুনীয়া লাগিছে আৰু এনেতো আগত বহুত কেইবাৰ গৈছোঁ। হয়। অঁ আপুনি এই অঁ কি কৈছে?
তাত গৈ মানে কেনেকুৱা লাগিছে আমাৰ?
তাত-তাত গৈ বহুত-বহুত ভাল লাগিছে কাৰণ আমাৰ ইয়াতেতো বৰ্তমান বতৰটো গৰম হৈ আছে আৰু সেইফালে আপোনাৰ পাহাৰীয়া জেগাৰ ফালে মানে যিকোনো আপুনি মেঘালয় যাওক বা অৰুণাচল যাওক পুৰা ঠাণ্ডাৰ ভাৱ। টো পোৱা যায় আৰু বহুতখিনি তাৰে তাতে বতৰটো বেলেগ ভাল লাগিছে আৰু মনটো ফ্ৰেছ-ফ্ৰেছ লাগিছে।
উম আৰু তাৰ কালচাৰ-কালচাৰ আৰু ইয়াৰ কালচাৰ কিবা মানে মিল আছে নেকি?
মানে কালচাৰটো মিল মানে কালচাৰটো সকলো-সকলো জন জাতি-জনগোষ্ঠীৰ সকলো মানে এই কালচাৰবিলাক বেলেগ-বেলেগে হয় দিয়ক চোন আপুনি বিভিন্ন যোন তেতিয়া লৈ যায় সকলো ডিফাৰেন্ঞ্চ দেখা পাব আপুনি। মই এনেই চাউথৰ ফালেও গৈছো আপোনাৰ। চাউথৰ ফালে যায়ো মানে তাতে বিভিন্ন ধৰণৰ জনগোষ্ঠীয় খাদ্যৰ পৰা আপোনাৰ সাজ পোছাকৰ পৰা মানে বহুতখিনি বস্তু দেখিছো আৰু ডিফাৰেন্ঞ্চ। আমাৰ এইফালতকে খাই উম তেনকুৱা আৰু। আপুনি এ এতিয়া ক মানে ক'ৰবাত যোৱাৰ প্লেন আছে নেকি? নাইবা বা গৈছিল নেকি কেইদিনমান আগত?
অঁ মই মানে এনেকৈ ক'তো যোৱাটো নাই, কিন্তু যোৱাৰ প্লেনিং আছে।
আচ্ছা আ্চ্ছা, ক'ত যোৱাৰ প্লেনিং আছে বাৰু আপোনাৰ?
ঐ প্ৰথমতেতো নৰ্থইষ্ট উম তিনিটামান ষ্টেট, ধৰি ল অৰুণাচল মিজোৰাম আৰু মেঘালয়।
মেঘালয় মই মেঘালয় গৈছো বাৰু, আমাৰ কাৰণ মেঘালয় আমাৰ একদম গাৰো হিলচৰ ওচৰতে ঘৰ হয়। আপোনাৰ এইফালে গোৱালপাৰা ছাইডত হয়, আৰু তো আপোনাৰ সেইফালে গুৱাহাটী হয়তো শ্বিলং শ্বিলং বহুত কেইবাৰ গৈছো, আমাৰ ইফালেদিও যাব পাৰি মেঘালয় আমাৰ এই ফালেও মানে বহুত ধুনীয়া ধুনীয়া ভিউ পইণ্ট আছে যোনবিলাক ঠাই মানে এতিয়াও ভালকে এক্সপ্লৰ হোৱা নাই। অ হয় তেন ইয়াতে দেখিছো আৰু আপোনাৰ অৰুণাচলো গৈছিলো আজি দুই বছৰ মান আগত, তাৰপিছত নাগালেণ্ড ও গৈছোঁ আপোনাৰ হৰ্ণবিল ফেষ্টিভেল চাব দুইবাৰ গৈছোঁ। ত' এবাৰ দুহেজাৰ বাইছত গৈছিলোঁ প্ৰথম হয় আৰু আপোনাৰ দুহেজাৰ চব্বিছত গৈছোঁ লাষ্ট, কি কৈছে?
হৰ্ণ বিলত হৰ্ণবিল মেলাত মানে যোৱাৰ ইচ্ছা আছে এবাৰ।
হয় হয় ভাল লাগে যাবা কেতিয়াবা, গ'লে তাতে আৰু বহুত মানে ভা ভাল লাগে আৰু ধুনীয়া ডাঙৰ ডাঙৰ বাহিৰৰ বেণ্ডবিলাক মাতে। মানে ৰক বেণ্ড যোনবিলাক আছে, তাৰপিছত তোমাৰ ট্ৰেডিচনেল খাদ্যৰ পৰা দোকান চোকান মানে নানান ধৰণৰ বস্তু পায় আৰু। তুমি গ'লে গম পাবা, তুমি বুলি কৈছো আৰু সৰুয়ে হবা যিহেতু ষ্টুডেন্ট হয় চাগে তুমি? অঁ তেনকুৱা আৰু। আৰু তুমি অসমৰ বাহিৰত ক'ৰবাত গৈছা নেকি এনে? আমাৰ নৰ্থ ইষ্টৰ বাহিৰে।
নৰ্থ ইষ্টৰ বাহিৰত এইফালে কলকাতা এবাৰ গৈছো।
আচ্ছা, কলকাতা মই অৱশ্যে যোৱা নাই দেই একবাৰো। ৱেষ্ট বংগল গৈছা মানে? তাত তাত কেনেকুৱা লাগে ভালনে?
তাত এই ট্ৰেফিক এইটো মানে বহুত বেছি।
ট্ৰেফিক বহুত বেছি নেকি?
হয় হয় চৰ চাৰাবা তেওঁলোক বহুত
হয় হয় হয়।
আমিটো ধৰ আচামৰ এইফালে অলপ লৱাৰ লোৱাৰৰ ফালে পৰো না লোৱাৰ আচামৰ ফালে।
কি লোৱাৰ আচাম কি কৈছা? কত গৈছা?
মানে অলপ লৱাৰ আচামৰ ফালে পৰো ন।
আপুনি অঁ ময়ো লৱাৰ আচামৰে হয় বাৰু।
অ ত' এইফালে এইফালে থাকি আৰু কলকাতাত মানে বহুত বেয়া আৰু।
আচ্ছা আচ্ছ আচ্ছা আচ্ছা হয় হয়।
আৰু আমাৰ ফালতো এছামেচিৰ ফালে অলপ বঙালী হয়।
তথাপি আপুনি বঙালী আৰু মানে অসমীয়াৰ মানে মানে একে চিমিলাৰে আৰু।
হয় হয় প্ৰায় চিমিলাৰে, মানে বুজা যায় আৰু।
বুজি যায় বুজা যায় ক'ব পাৰি কিছুমান কিছু কিছু ক্ষেত্ৰত। অ ঠিকে আছে বাৰু কেতিয়া গৈছিলে বাৰু আপুনি মানে ৱেষ্ট বেংগলৰ ফালে?
অঁ মই এনেকেতো আজিৰ পৰা চাৰি পাঁচ বছৰ আগতে।
চাৰি পাঁচ বছৰ আগতে গৈছিল হয়।
মানে মোৰ এজন মামাৰ তাতে কি আছিল প'ষ্টিং আছিল না।
আচ্ছা।
তাৰে লগত তাই মানে লৈ গৈছে।
হয় হয় হয় ঠিকে আছে বাইদেউ এতিয়াতো তোমাৰ লগৰ,, গৰমৰ বন্ধ এতিয়াতো আৰু মানে ঘূুৰাৰ কাৰণে এটা আৰু মানে এক্সট্ৰা বন্ধ পোৱা যায় আৰু।
হয়াই নাই মই এনেকুৱা ইস্তদেন নহও মানে মই আই টি আই কৰি আছো বৰ্তমান।
আই টি আই কৰি আছা আস্থা।
হয় ইলেক্ট্ৰিচিয়ান লৈ আইকে
হয় হয় তোমাৰ লগত নহ'ব বাৰু এতিয়া নহ'লে গৰমত।
আমাৰ লগত নাই।
অ তোমাৰ লগত নাই এইটো হয় বুজি পাইছো।
আপুনি কেতিয়াবা ইফালে আহিছে নেকি? আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ৰ ফালে।
উম কোকৰাঝাৰৰ জাৰচি ফালে মই এনে গৈছো আগতে গৈছিলো কিন্তু মানে তোমাৰ একো সেনেকে মানে চোৱাকে জান নাই এই চৰলপাৰা বুলি কয় যে তোমাৰ তাত যাম ৰ'বা তোমালোকৰ তাত পৰাতো বেছি দূৰ নহয় চাগে।
উমঁ নহয় নহয়।
অ চৰোল পাৰত যাব লাগিব এই, আমাৰ এইকেইদিনতে যোৱা কথা আছিলে কিন্তু মানে কিবা এটা বিশেষ কাৰণত যোৱা নহল আৰু।
অঁ।
যাম বাৰু এই গধোলিতে গৰমৰ ছিজনতে যোৱাৰ কথা আছিলে আমাৰ অঁ মোৰ য'ত ঘৰত ইয়াৰ পৰা ইমান বেছি বহুত বেছি দূৰো নহয় কোকৰাঝাৰ।
হয় হয়!
উমঁ!
আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম জানিব পাৰিম নে?
অঁ, গোৱালপাৰা গোৱালপাৰা দুধনৈ হয় মোৰ ঘৰ উম। জানা চাগে তুমি গোট অ। কথাটো তুমি এ মানে মানুহে ভ্ৰমণ কৰিব কৰিলে মানুহৰ তুমি কি কি লাভ হয় বুলি ভাবা?
নতুন নতুন বহুত এক্সপে্ৰয়েঞ্চ। আহে। আৰু মোৰ মতে চ্'লো' ট্ৰেভেল মই কৰি বহুত ভাল পাওঁ। আৰু যদি মানে মাৰ ট্ৰেভেলিং কৰিম। হয়, হয় অকলে কৰিম তেলে অকলে কৰিলে মানে বহুত দিন
কোনো ঠাই লৈ ভ্ৰমণ কৰিব আপোনাৰ! বহুত খিনি মানে আপোনাৰ মানে কোনো বেলেগ অপচন নাথাকে আৰু কোনোবা হেল্প,। কৰি থোৱা আপুনি নিজে কৰিব লাগিব যাৰ ফলত মানুহটো মানে বহুত, বহুত খিনি মানুহ মানুহৰ ভিতৰত মানে বহুতখিনি স্মাৰ্টনেছ আহি যায় আৰু,। পিছলে আপুনি মানুহক সহায়হে কৰিব পাৰিব বোলে! এইটো কাম কৰিলে এনেকা এনেকা এনেকা যাব লাগে!
হয় হয়!
অ লগৰ লগত গ'লে থাকে কিন্তু সাহস থাকে দিয়কচোন বহুত খিনি
হয় আৰু লগৰ লগত গলে ফূৰ্তিটো অলপ বেছিকে হয়।
বেছি হয় বাৰু বেছি মানে কথা বতৰা তেনেকে টাইমটো পাছ হৈ যায় আৰু
হয় হয়!
অকলে অকলে কেতিয়াবা বহুত কতবা এক জেগাতে ৰখি থাকিব লগা হয় চা পচ আপোনাৰ অ এনেই ট্ৰেইনেলি এটা বা কিবা লেট আছে তেতিয়া আৰু মানে অকলে অকলে অলপ বৰিং টাইপ ফিল কৰা যায় আৰু
হয় হয়!
উম ঠিকে আৰু আৰু আপুনি যে ৱেষ্টবেংগল গৈছিলে অ কওকচোন!
আপুনি মানে আৰু বেলেগ ক'তবা জেগাত, গৈছে নেকি আছামৰে ক'তবা ক'তবা,
অ আছে অসমৰ মানে আপোনাৰ এইফালে ধুবুৰী গৈছো ধুবুৰী বঙাইগাঁও আমাৰ লৱাৰ আছামৰ ভিতৰত নলবাৰী, বৰপেটা, পাঠশালা তাৰপাছত আপোনাৰ অ অ উ এইফালে ম ইয়াতো গোৱালপাৰা তাৰপিছত গুৱাহাটী চুৱাহাটীতো মইতো গুৱাহাটীতে থাকো বাৰু গুৱাহাটী আপোন তাৰপিছত তোমাৰ উত্তৰ গুৱাহাটী শুৱালকুছি হাজো এইবিলাক গোটেই গৈছো আপাৰ আছামত ফালেও গৈছো আপাৰ আচাম আপোনাৰ ধেমাজি, জোনাই, শিৱসাগৰ তিনিচুকীয়া উম ডিব্ৰুগড় এনেকৈ গৈছো আৰু মাজুলী যোৱা নাই কিন্তু মাজুলী যোৱাৰ এটা ইচ্ছা আছে তেজপুৰ তেজপুৰত গৈছো
হয় হয় ময়ো মানে এই কেইদিন আগতে কিহত যাই আহিলো ডিব্ৰুগড়
ডিব্ৰুগড়ত গৈছিলা অ মই কিন্তু বহুত দেৰি হ'ল যাব মানে বহুত বছৰ আগতে গৈছিলো অ কলেজ পঢ়ি থাকোতে উম ডিব্ৰুগড়ত যাই ভাল লাগিছিল নে?
নাই মই মানে তাতে একজাম দিব গৈছিলো এনেকে ফুৰিবলৈ যোৱা নাই
হয় হয় গম পাইছো গম পাইছো
উম
ভাল লাগে আৰু আপাৰ আচামত উম অ' ভাল এক্সপিৰিয়েঞ্চ এটা ভাল এটা অভিজ্ঞতা হয় আপোনাৰ আৰু আপুনি যে ৱেষ্টবেংগল যোৱা বুলি ক'লে তাতে খানা পিনাবিলাক কেনেকোৱা আছিল
অ' তাতে খানা পিনা বিলাক মানে অলপ টেষ্টিয়ে আছিল আৰু অ' হয় হয় বেছি মছলা চছলা আছিল আৰু সেই
উম উম
মানে ইয়াততো তেনেকোৱা নহয় বেছি মছলা চছলা নহয় হয় নৰ্মেল কিন্তু তাত মানে অলপ বহুত বেছি হয় আৰু সেই
অ অ বুজি পাইছো
তাতে মাছটো বেছি পোৱা যায় আমাৰ আমাৰ ইয়াত কোকৰাঝাৰত উম কোকৰাঝাৰত যেনেকোৱা পৰ্কটো বেছি থাকে
অ, অ আপোনাৰ শিলচৰ মই শিলচৰ গৈছিলো শিলচৰতো মানে তাতে তাতেও মাছটো বেছি পোৱা যায় মানে মাছৰ বহুত ধৰণৰ মানে ডিছ আছে আৰু বনোৱা বেলেগ বেলেগ বেলেগ বেলেগ প্ৰণালী মানে টেষ্টি হয় মানে বহুত ভাল লাগে খাই সোৱাদ যুক্ত হয় উম
আৰু আপোনাৰ কিবা অফিচৰ দেছিনেচন আছে নেকি ক'তবা যাব বাহিৰত মানে আচামৰ বাহিৰত
মানে ভৱিষ্যতত আৰু কত'বা যোৱাৰ প্লেনিঙৰ কথা কৈছা তুমি? অ' তাকে মানে যোৱাৰ কথা মানে আছিলে লাডাখ যোৱা কথা আছিলে মানে কেইদিনমান আগত এতিয়া নহয় বাৰু ছয় সাত মাহ আগত যোৱা ক থা আছিলে লাডাখত মানে আমি ইয়াৰ পৰা গ'লো হয় তাতে বাইক বিলাক ৰেন্টত লৈ ললো হয়, কিন্তু আমাৰ লগৰ লৰা এটা এক্সিডেণ্ট হৈ গ'ল সেইকাৰণে মানে যোৱা নহল, সি নোযোৱাৰ কাৰণে আমিও মানে কোনো নগলো সিটো যাবই নোৱাৰে। অহা বছৰত ভগৱান ভালে ভালে ৰাখিলে, তেওঁ ভাল হওক। বঢ়িয়াকে ভাল মানে ভাল পাইছে এতিয়া বহুত খিনি ভাল পাইছে। ত' মানে এতিয়া যাম আৰু।
তেতিয়াহ'লে আজিৰ ছেচনটো
হয় হয়, নিশ্চয় নিশ্চয় আৰু পিছলৈ
হয় হয় হয় হয় আপোনাক লগ পাম, আপোনাৰ লগত কথা কৈ ভাল লাগিল বহুত।
হয় হয় বাৰু আপোনাৰ লগত কথা কৈও ভাল লাগিছে। ঠিক আছে, ধন্যবাদ ধন্যবাদ।